শুনা পাইছেনে।
এতিয়া শুনা পাইছো।
অ'। কওকচোন বহু দিন হ'ল খবৰে কৰা নাই।
ন মইও খবৰ পৰা নাই এই অলপ ব্যস্ত হৈ আছিলো। এই চাদৰ মেখেলা এযোৰত মানে এম্ব্ৰইডাৰী কৰি পেলাই ফুল বনালো
অ' হয় নেকি?
সৰু সৰু মানে অকমানি অকমানি এনেকুৱা। এ এনে এনেকুৱা যে আমি এ কমন আৰু এইটো মানে ফুলতটো এনেকে দি দি অকল ফুল এপাহ এপাহ দি দি চাদৰ মেখেলা এযোৰ কৰিলো।
অ' হাতেদি কৰিছে এমব্ৰইডাৰীটো। অ' অ' কি কাপোৰত কৰিছে?
এই ক হেৰি কাপোৰ এই অ' এ আজিকালি যে মানে ৰবা এইটো কি বুলি ক'ম এই কি কাঞ্জিপুৰম, কাঞ্জিপুৰম, কাঞ্জিপুৰমৰ খুব অ' এনেকা যোৰাবলাক যে লয় মানুহে চিম্পুল মানে একেবাৰে উকা যোৰা
অ' হয় হয় অ' দেখিছ
অ' অ' সেই উকা যোৰাতে মোক এপাত ফুল, ফুল কৰি পেলাইছোঁ মানে এনেকুৱাই উ এপাহ বুলি নহয় আৰু তিনিপাহ তিনিপাহ এনে দি দি
অ' হয় হয় হয় হয়।
এটা কালাৰৰে দিছোঁ মানে, কাপোৰযোৰ মোৰ গুলপীয়া আৰু তাৰ ফুলটো দিছো মই হালধীয়া হালধীয়া গোটেই কাপোৰ কিযোৰত হালধীয়া হতে অ' দেখিবলৈ বেয়া লগা নাই ভালেই লাগিছে। অ' পিন্ধিলে চাগে এনে এতিয়া ৰেডি হৈছে কাপোৰযোৰ আগত দহি আহ দ-দহি পৰাই আছে ব্লাউজটো অকমান ঠিক কৰিব লাগে ব্লাউজ এটা, ব্লাউজৰ পিচটোতো এনেকুৱা হালধীয়া ফুল এপাহ এপাহ এনেকুৱা কৰি দিম বুলি ভাবিছোঁ।
অ', মানে হাতত?
অ', অ', হাতত অ', হাতত আকৌ পিঠিটো অকণমান দি দিম। এনেকুৱা, পিঠিটো ধৰা চাৰিচুকীয়া এনেকুৱা কটা হ'লে ভাল লাগিব, তেতিয়া এপাহ এপাহ এই তলফালে এনেকে থাকিব।
হয়, হয়, এই বিয়া চিয়াত বিলাকত পিন্ধি যাবলে ভাল হ'ব।
ভাল হ'ব, অ', মানে নিজেই এনেকুৱা কাম কৰা বিলাক ভাল লাগে যে।
হয় অ।
এনে মই মেচিনতো পাৰো মানে মেচিনত মই এম্ব্ৰইডাৰী কৰিছিলোৱে
অ', মই মেচিনত নোৱাৰো দেই একদমেই নোৱাৰো। নাহেই মোৰ
এতিয়া বহুত দিন নাই কৰা যে সেইটো কাৰণে হাতখন নাহিব আকৌ আনি ল'ব লাগিব। কিন্তু মেচিনত ধৰা অ', মোৰ এই উষা জনমী মেচিনটোৱে আছে। এইমতে কৰা এ আগতে এই জিক জাক মেচি যোনটোত আমি শিকিছিলোঁ সেই একেবাই চি ফুল মেচিনটো আমি যেতিয়া এম্ব্ৰইডাৰী শিকিছিলো মানে একেবাৰে চিম্পুল মেচিনটো যে ঊষা একেবাৰে ভয় এনেকুৱা ভৰি তৰা
অ আপুনি ক'বাত মানে প্ৰশিক্ষণ লৈছিল তাৰমানে?
অ মানে হেৰি এই মেট্ৰিক পৰীক্ষা অ হায় হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰ পিছত। এনেই থকাত তাৰমানে অকণমান এম্ব্ৰইডাৰীকে শিকিছিলো।
অ মানে উম হুম হাত তেতিয়া হাতেৰে আছিল নে মেচিনেৰে?
ছিলতে মেচিনত শিকিছিলো মানে হাতৰটো মানে ধৰা হৈ থাকে হাতৰ মানে কি হয় বিহু আহিছে যেনিবা ৰুমাল এখনকে বনাই পেলাই এ কোনোবা বৰ্টা লৰা খুৰা লৰা খুৰাহঁতক তেনেকে দিও মানে এবাৰ মানে খুৰা এজনে জোকালে দেই কোনোবাই এনেকে দেখিছা আমুকে মোক এয়া ৰুমাল এখন দিলে চোৱা ধুনীয়াকে কৈ এই তোমাৰটো একো কামেই নাই। তোমাৰতো একো কামেই নাই তুমি নাজানা একো সেইবিলাক একো তাৰপিছত অ গাত লাগিছে ৰবা মই তোমাক অহা বছৰ বিহুত দি আছো সেই বুলি কৈ আও মা মানে বিহু আগত মানে‌ মাক কলো আও মানে মা ৰুমাল কৰিম। অকমানকে শিকাই দিলে এনেক ৰুমাল কৰিছিলোঁ হাতেৰে উম, হাতেৰে এনেকে কৰিব পাৰোঁ আৰু খালি ফুলতো বেলেগে আকি দিব লাগে মই অকাটো ইমান
অ' আপোনাৰ মানে চ'ব ছবি মানে আকাত অঁকা পকাত
অ' ঠিক ন অ' অঁকা হাতো নাই বেয়া হৈ যায় মানে ফুলপাহ মই ক'ব পাৰোঁ মানে এইটো এনেকে দিয়াৰ লগে লগে আনক মানে অ' দিব এনে হেৰি হেৰীটো দিব পাৰোঁ নিৰ্দেশনা নিৰ্দেশ অ' এইটো এনেকে লাগিব দেই মোক ফুল পাহ এনেকুৱা টাইপ পহাব লাগিব, এনেকে কৈ দিলে এনে এ সিহঁতে আঁকি পেলাই এনে এ দিয়ে অ', তেনেক ফুল এনেকে ৰুমাল তেনেকে ধেৰ কৰিলো হাতেৰে। তাৰপিছত হাতেৰে কৰা এতিয়া কেতিয়াবা কেতিয়াবা এনেই কিবা কিবিত কৰো এবাৰ মোৰ চল এখনত এনেকুৱা কৰিছিলো হাতেৰে। উম, তাৰ পৰা কৈয়ে মেচিন কিনিতো বাৰু কৰিছিলোয়ে বহুত নে কিবা কিবি এ এম্ব্ৰইডাৰী তেনেকুৱা এ ঘৰৰ চেয়াৰ বেগ তেনেকুৱা এইবিলাক বনাইছিলো।
অ'।
বহুত দিন মানে অভ্যাস নাইকীয়া হ'ল যে কৰা নাই।
অ', সেইটো হয়।
তাৰপা হেৰি এইবিলাক আৰু এই হেৰিয়াত যে ঘৰৰ ৱালত যে সজাব পাৰি এনেকুৱা বনাই যে। কৰ কৰজেছৰ এই তেনেকুৱা দুটামানো অ', কৰজেছৰ বৰ ধুনীয়া লাগে আৰু অ', আজিকালি বহুত দাম হ'ল আগতে মানে অকমান কম আছিলে দামটো।
হয়, এতিয়া বহুত।
অ', আজিকালি বহুত দাম হ'ল হেৰি মানে এই কাপোৰে সেটি এইটো হেৰি হাজাৰ টকা লৈ লয় ধুনীয়াকে মানে এটা আৰ্ট এটা দিও দিয়ে মানে অঁকা এটা ধুনীয়া এটা পিকচাৰ মানে ছবি এখন থাকেই সেই ম বনাব লাগে, কিন্তু হাজাৰ বাৰ তেনেকুৱা হয় ধুনিয়াকে যে মানুহে বন্ধাই পেলাই থৈ দিয়ে।
অ' দেখিছো দেখিছো বৰ ভাল লাগে।
বৰ ভাল লাগে আগতে মানে অকমান দামটো কম আ আজিকালি হৈছে অনলাইনত মানে দামটো খুব বেছি। এ দেখিছো ম কাক কালি চাই আছো। তেনেকুৱা দেই তেৰশ পোন্ধৰশ তেনেক,
বহুত দাম
তুমি ধৰা সূতা আৰু সেইটোহে পালা আকৌ বন্ধাই মেলি আনোতেও ধৰা তিনি মানে বহুত টকা পৰি যায়
অ অ অ
আগতে কিন্তু অলপ কম আছিলে তেতিয়া মানে বাহিৰত এই উঊষা মানে উঊষা দোকান বিলাকত পায় উঊষা মেচিনৰ দোকান বিলাক সেইটো পাই এনেকে আনে আজিকালি ন মানে মানুহবোৰে নবনা বুলি নানে মই এবাৰ বিচাৰিছিলো দোকা অন অফলাইনত পায় বোলে নাই আজি কালি এইটো বন্ধ হৈ গ'ল বুলি ক'লে সে অনলাইনত পায় কিন্তু বহুত বহুত দাম লয়
দামটো বেছি সেইকাৰণটো দাম বেছি নাপাই যে। নাপায় যে। হয়। ধুনীয়া লাগে। হয় হয়। আপুনি আপুনি আৰু মানে মানে নিজৰ সেই কাপোৰযোৰত বনাইছে নে কে এ কাৰোবাৰ মানে আপুনি লৈইও মানে বেলেগক বনাই দিবৰ কাৰণে
বেলেগক বনাই দিবৰ কাৰণে নাই লোৱা নিজৰ কাৰণেহে বনাইছো মানে এলাহো লাগে যে বনাবলৈ
হয় হাতেৰে লগ কৰিলে আপোনাৰ বহুত টাইম লাগে
হাতেৰে কৰিলে কাম লাগে চব আকৌ জুপি জুপি থাকিব লাগে আজিকালি আকৌ চশমা পিন্ধিলেহে ভালকে মান দেখো তেনেকুৱা হয় এ দেখো মানে ঘপককে এনেকুৱা হয় কিন্তু এটা কথা হয় কি হাতেৰে কৰি থাকিলে যেতিয়াই তেতিয়াই কৰি থাকিব পাৰি গম পোৱা? অকমান বহি থাকিলে কিন্তু মেচিনত হ'লে এতিয়া মোৰটো মানে যিটো মেচিন ধৰা মানে হেৰি নহলে কাৰেণ্ট নাথাকিলেতো লগা মানে লগ কাৰণ কাৰেন্টত চলে সেইটো কাৰেন্টত কাৰণে ৰৈ থাকিবলগীয়া হয় বা ৰাতি ও পাৰি যিহেতু হেৰিটোতে লাইট টো আছেই তাত মানে এইটো আনক মানে নিৰ্ভৰশীল আৰু এতিয়া ধুনীয়াকে জাগা এটা লৈ লব লাগিব। এতিয়া তুমি আগফালে বহি আছা মানুহ চাই চাই বাৰান্দাত বহি পেলাই ৰাস্তা মানুহ চাই চাই বহি আছা এনেই ভাল লাগিছে বতাহ আহিছে বোলে আবেলি সময়ত তেতিয়াও তুমি কৈ দিব পাৰিলা এ তেনেকেই মানে, টোয় সেইটো অসমৰ হাতেৰে হ'লে মানে অকনমান সোনকালেই হয় বুলি ক'ব পাৰি এনেকে কৰি থাকিলে, আৰু আজিকালি বৰ ধুনীয়া যে এনেই হেৰিয় যে, কৰে যে ৰিবনে যে এটা কৰে,
আ আ অ' গম পাইছো।
তুমি এইটো জানা নেকি?
অ' সেইটো মই নাজানো সেইটো মই মোৰ তেনেকুৱা ফুলটো বিৰাতেই ভাল লাগে। সেইটো মই মানে তেনেকুৱা বেলেগক দেখি পেলাই মই এযোৰ কাপোৰ নিজে মানে ধৰক কাপোৰযোৰ কিনি পেলাই, মই মানে বনাম। বলে দি দিছো খালি মানে কৈছো আৰু কেনেকুৱা ৰঙৰ লাগি অ' আৰু কেনেকুৱা ফুলপাহ কেনেকুৱা! হলে গোলাপ ফুলত বনাব দিছো আৰু আৰু আপোনাৰ হেৰি এইটো কি কয় পাত পাতটো মানে সেউজীয়া। মানে দুটা দুটা সেউজীয়া আছ আছে নহয়? তাৰ মানে একদম কলপাতৰ নিচ আৰু এটা যে আছে আপোনাৰ ভাতৌ কালাৰ টো যে।
অ', ভাটো কালাৰ।
টৌ কালাৰ তেনেকুৱা দুটা আছে ন'। গতিকে মই মানে মিলাক তাকেই দিছো আৰু মোক ক'লা ৰঙৰ কাপ কৰিব দিছিলোঁ। বিৰাট ধুনীয়া হৈছে কাপ পূজৰ ব্লাউজটো বাৰু অ', দিলো, মইটো ধুনীয়া তেতিয়া বহুত দিনৰ আগতেই কৰিব দিছিলো তেতিয়া কম দামতে লৈছে কাৰণ কাপোৰযোৰ মই নিজে কিনি দিছো তো সেইকাৰণে মানে মোক কমতে দি দিছে আৰু কাৰণ কাপোৰ যোৰত নিকিনি পেলাই দিলে হেতেঁন তেতিয়া বহুত ল'লে এতিয়া মোক মানে ধৰক অকল কামখিনি কৰাৰ দামটোহে লৈছে আৰু। সেইকাৰণে ভালো লাগে বিয়া চিয়াত পিন্ধি যাবলৈ বিৰাটেই ভাল লাগে, অ', মই মানে বেবী চিল্কত দিছিলোঁ ।
অ' বেবী‍ চিল্কত ন। অ আৰু এই সেই-সেই ফুলটো গৈ পেলাই মানে স সহজ বুলি কৈছে, মোৰ লগৰ এগৰাকীয়ে কৈছে এইটো বোলে তেনেই সহজ বোলে, ঘপকে হৈ যায় বোলে তই কথা পাতি থাকোঁতেই বোলে ফুলপাহ বনাই পিছত আকৌ লগাইহে দিব লাগে। এ, মোক এনেকে কৈছে শিকাই দিম বুলি কৈছিলে। লগো পোৱা নাই কাৰণহে আছে। ছে। অ' শিকি লম, অ'-অ' তাই কৈছে যে মই শিকাই দিম বাৰু মানে হেৰি, মানে এইবিলাক কৰিলে মানে কি আৰু নিজে ঘ পতকে কেতিয়াবা সময় হ'লে নিজেই পিন্ধিবলৈ হয় ন?
হয়-হয়-হয়-হয়।
অ নহয় আৰু এটা কথা নিজৰো ইচ্ছা শক্তিটো থাকিব লাগি লাগিব, আপোনাৰ যদি ধৰক সেই ইচ্ছা শক্তিটো আছে যে কৰিম বুলি তেনেহ'লে আপুনি পাৰিব কিন্তু আপুনি এ হ'ব দে কৰিম আৰু এনেকে যদি থাক কাপ। পুজো হোৱা নহয়গৈ। তেনেকে হ'লে উম্, মোৰ তেনেকে কাপোৰ কিছুমান পৰিয়ে আছে মোৰ মানে সময়ো নাপাওঁ আৰু যেতিয়া সময় পাওঁ তেতিয়া বোলো অকণমান মানে আজ, মানে অলপ শুবলৈকে বা অলপ বহি পেলাই অকণমান হেৰি ৰেষ্ট লবলৈকে মানে বিৰাট ভাল পাওঁ।
অ'-অ' মোৰো সেই একেই হয়, উম্, একেই হয় মোৰ আজৰি সময়খিনিও তেনেকুৱা কোৱা হয়।
হয়-হয়-হয় মন যায়, অকণ শুব মন যায় সেইখিনি সময়ত আৰু বাকী আৰু সময় খিনিতে কাম কৰোঁতেই যায়। সময় নিমিলেহে।
ন নিমিলে অ'।
হয়, হয় আপুনি যেতিয়া এই কা কাপোৰযোৰ ক' হৈ যাব আ মোক দেখাবচোন আপুনি। অ', অ', ভাল লাগিব আপোনা উম, উম হয়, ফটো চটো মাৰি, হয়নে? অ'।
তাৰপিছত হেৰি অ', মই দেখাম অ', সেইটো মানে এ হেই এতিয়া মানে মই এই ৱা হেৰিয়া এই মই যে, ৱালত সঁজোৱা সেইটো যে কৈছিলোঁ এই কৰজিছ কাপোৰত। ত কালি ভাবিছো এটা অ অৰ্ডাৰ দিওঁ নেকি অকমান, কম দামৰ চাই আছোঁ। কেতিয়াবা আকৌ অফাৰ দিয়ে যে, অ অৱশ্যে দামতটো কমিলেই মই খন এনেকে থৈ দিছো। ক চ দামটো কমিলে এখন কিনি পেলাই বনাম। ভাল লাগিব থবলৈ ধুনীয়াকে। দেখিবলে ভাল লাগছে এনেকে, ভাবি আছো। উম ঠিকে আছে দে। ঠিক আছে নয় এতিয়ালৈ ৰাখো বাৰু আজিলৈ। আকৌ কথা পাতিম। অ' অ'। অহ